অঁ নমস্কাৰ কি মানে এবিলাক।
তাৰপিছত ক' আজি দিনটো কেনেকে গ'ল তোৰ-
আজি দিনটো বঢ়িয়া গ'ল্।
কেনেকুৱা বঢ়িয়া?
কেনেকুৱা বুঢ়িয়া বঢ়িয়া মানে বঢ়িয়া আৰু।
আচ্ছা, তাৰ পিছত আজি দুপৰীয়া কি খালি ভাততো?
দুপৰিয়া আজি তিতা কেৰেলা খালো আৰু- আলু খানা খালো আলু খানা আৰু তিতাকেৰেলা তই কি খালি?
ময়ো, এ আজি বিশেষ একো খোৱা নাই। মই তেনেকুৱাই আৰু আলু পিটিকা বেঙেনা ভাত দালি। বতৰটো মানে বহুত গৰম ন। ত' অলপ পা পাতলা মানে হাল্কা বস্তু তেনেকুৱা বস্তু খালো মানে। ত গৰমতটো চাইে আছোঁ গৰমতো বহুত আছে। কেনেকুৱা কেনেকুৱা লাগি আছে গৰম। ভাব- বহুত গৰম ন আগৰ তুলনাতো এতিয়া বেছি গৰম ন। আগতে দহ বছৰ মান আগতে কেনেকুৱা আছিল?
ঠান্দা আছিল।
নাই ইমান এটা গৰম হেৰি ন নাছিল ন। আগতে কেনেকুৱা আছিল আগৰ আগৰ তাপমাত্ৰা বিলাক কেনেকুৱা আছিল পঁচিশ ডিগ্ৰী - ত্ৰিছ ডিগ্ৰীলৈকে যায় আজিকালিতো চল্লিছ ডিগ্ৰী ওচ ওৰি গুচি যায়, ইমান গৰম ভাবিছা। কেনেকুৱা, এতিয়া নকবি। বাকী কৰ'ৰবাত ঘুৰিব যোৱা প্লেন চ্লেন বনাই আছা যাবি কিবা।
যাম ৰহ নেক্সট মাহত নেক্সট মাহত বা তাৰ নেক্সট মাহত যাম। এতিয়াতো অলপমান পইচা পাতিৰ প্ৰব্লেম চলি আছে।
আচ্ছা আচ্ছা হয়ঁ হয়ঁ এনেকুৱা, এইটো চবৰে থাকে অলপ পইচা চইচা- যোগাৰ কৰি কিনে নিজৰ কাৰণে অলপ পইচা ৰাখি কিনে অলপ মাজে মাজে- ঘুৰিব যাব লাগে ত' ময়ো এনেকে বিচাৰো ময়ো ভাবি আছো ক'ৰবাত ঘুৰিব যাওঁ অলপ। এহ! মানে মাথা মাইন বিলাক চ'ব অলপ- হেল্লৌ! ফ্ৰেছ হও তেনেকুৱা যাওঁ ক'ত যাবি গ'লে ঘূৰি ঘূৰিব গ'লে?
ক'ত যাবি বল ক'ৰবাত।
উমঁ তই পিচে ক'ত যাব বিচাৰি আছ যে ক'ত গ'লে ভাল মে মেঘালয় ফালে ন।
মেঘালয়ৰ ফালে বা ভূটানৰ ফালে।
হয়ঁ হয়ঁ। মেঘালয় ভূটান এইটো চাই যাব পাৰি, তাৰে- ধুনীয়া ঠাই কিন্তু বহুত ধুনীয়া ঠাই। মোৰো ইচ্ছা আছিল মই গ'লো এবাৰ- মই যোৱা বছৰে গৈছোঁ। এই চেৰাপুঞ্জিৰ ফাললে, ত জোৱা ঠাইখিনি। আচ্ছা ত মানে যোৱায় নাই তই যা বৰ- এবাৰ যাম। এবাৰ যাম দে ওলাম দে ঠিক আছে। মেঘালয় ওলায়, তই যোৱা নাই ন, তই মান কবি বেহ, যোৱাৰ যি যোনখিনি ঠাই আছে। ঠাই খিনি মানে বহুতে ধুনীয়া।
যোৱা সময়খিনি মানে বহুতেই ধুনীয়া লাগে, চাৰিওফালে গছ, পাহাৰ তোমাৰ সেই মাজে মাজে বৰষুণ দিয়ে, আকৌ বতৰ বতৰ আকৌ চেঞ্জ হৈ যায়, আকৌ বৰষুণ দিয়ে।
অহ'।
ৰ'দ ডাৱৰীয়া হৈ থাকে একদম আৰু পানী এইবোৰে, নিজৰাৰ পানী। ৰাস্তাৰ মাজেদি আহি যায়, এইটো বহুত ধুনীয়া ক'ব গ'লে, ঠাইখিনি। তই পিছে অসমৰ ভিতৰত ক'ত ক'ত গৈছিলি ঘুৰিব?
মই, মই ক'ত গৈছো, মই ক'ত গৈছো ঘুৰিব
উম।
মই, ক'ত গ'লো পাহৰিয়ে গ'লো নহয়।
আচ্ছা দে হয়। হয়, হয় এনেকুৱা, বাকী এইবাৰ অম্বুবাচীত গলি নে?
অ', গ'লো গ'লো। অম্বুবাচীত গ'লো, এ বঢ়িয়া। বঢ়িয়া, বঢ়িয়া।
কেৱল উঠাৱাতে অলপমান, উঠাৱাতে অলপমান কষ্ট হয় আৰু কিন্তু নামাতে আৰু তাতকে বেছি আৰাম লাগে।
বেছি আৰাম লাগে, তাতে গৈ, গৈ পোৱাতে কিমানখিনি সময় লাগিল তোৰ।
এইটোটো চোৱা নহ'ল। লাগিছে ভালেখিনি সময় লাগিছে।
হয়, হয় গম পাইছো তাতে মইয়ো, এইবাৰ যোৱাৰ কাৰণে বহুত চেষ্টা কৰি আছিলো।
দেৰ ঘণ্টা, দুই ঘণ্টামান লাগিছে আৰু।
হয়, হয় তেনেকুৱা সময় লাগে বহুত ভিৰ থাকে ন, তলৰ পৰা ওপৰলৈকে মানে খোজকাঢ়ি যাব লাগে। ত' মই এইবাৰ অফিচৰ পৰা আহোতে অলপ দেৰি হ'ল মই চেষ্টা কৰি আছিলো যোৱাৰ কাৰণে, কিন্তু এইবাৰ ভাগ্য নহ'লতো মই যাব নোৱাৰিলো, মোৰ বহুত ইচ্ছা আছিল।
উম, অহা বছৰ চেষ্টা কৰিবি।
অহা বছৰ পুৰা ভালেখিনি চেষ্টা থাকিব এইবাৰ যামেই, মই মানে মইয়ে এই‌টো ছবি তুলি বহুত ভাল পাওঁটো মই এইটো, হেৰি হে-হেৰিটো মই ভাবিছিলো এইবাৰ যাম, গৈ কেনে ছবি তুলিম কিন্তু এইবাৰ নহ'ল। ত' অহা বছৰ আকৌ যাম, এনে ঘৰৰ ওচৰত উম, কামা-কামাখ্যা মন্দিৰটো মোৰ ওচৰতে ঘৰ হয়, ত' মই তেনেকে মাজে মাজে যে অহা যোৱা কৰি থাকিম, তুমিতো গৈছা চাগে পূজা-চূজা দিছা চাগে, তাতে গৈ কিনে। ভাল লাগে ন গৈখিনে?
বঢ়িয়া লাগে।
সেনেকে মাজে মাজে যাব লাগে, পূজাও যদি নিদিয়া ত' গৈ কিনে অলপখিনি টাইম, সময় খিনি তাতে যদি বহি কিনে অলপ কাটা তুম অলপ উম, উম মাইণ্ডটো অলপ ভাল থাকে, ভাল লাগি থাকে।
মোৰ লগত চাবা দি থাকো, মোৰ ফালে, সেই কাটাৰ হ'লে ৱাছ কৰিম আৰু এই দাদাৰ চুলি কাটিবলৈ আছে।
বাকী এতিয়া ৰাতি, কি কি খাবি?
ৰাতি, ৰাতি জিকা খাম জিকা। জিকা আলু, জিকা আৰু অলপমান মছলা দি দিম, চাহি গৰম।
আচ্ছা আচ্ছা। অ মইয়ো মই ভাবিছো ৰাতি আজি ভাত নাখাওঁ আৰু। উম ইমান এটা ভাল লাগা নাই পেটটো ভাবিছোঁ ৰুটিয়ে খাম আজি এনেই জাষ্ট অলপ ৰুটি কিবা এনে এনেকুৱা খাম। বাকী মই মানে এটা বস্তু লক্ষ্য কৰিলো যে মই লাষ্ট মান্থতে হেৰিত গৈছিলোঁ। বানাৰস গৈছিলো বানাৰস তাতে মানে এনে কুৱা প্ৰচুৰ গৰম আছিল না মানে কি কৰিবি তাতে মানে বহুত বেয়াই গৰম আছিল ক'ব গ'লে। মানে ইয়াতকেও বেছি গৰম বা তাতে গৰমত কি হয় ঘাম ঘাম মানে ঘাম নোলায় শৰীৰত। মানে অ ঘা ঘামেই নোলায় ইয়াতে যেনেকুৱা ঘাম ওলাই আছে। ত তাতে মানে ঘামটো নোলায় নাজানো মানে অলপ হেৰি বতৰটো বহুত গৰম থাকে। বতৰত কিবা এটা ধূলি উৰি থাকে এ কিবা লো বুলি নে কিবা বুলি কয়। এইটো সময় সময় সীমাটোত মানে বহুত বেছি গৰম লাগে তেনেকুৱা। তাৰে গৰমত মোৰ মানে উঠ ফাটি গৈছিল ভাৱ কেনেকুৱা। ত এনেকুৱা হলেতো তো ইয়াত এইটোত তাত তাতকৈতো ইয়াতে বহুত ভালেই বতৰ হয় কিন্তু আগতে যেনেকুৱা বতৰ আছিল। যেনেকুৱা পঁচিশ ডিগ্ৰী চেলচিয়াছৰলৈকে থাকে কিন্তু আজিকালি তেনেকুৱা নেপোৱা পঁইত্ৰিছ চল্লিশ হৈ থাকে। সেইটোৱে খালি এটা হেৰি আছে বাকী এ তোৰ দুই অ দুই গুণ গৰম হয় ইয়াতকে দুই গুণ গৰম। বাকী তোৰ ইচ্ছা আছে নাই ক'ৰবাত যাব মানে অসমৰ বাহিৰত ঘুৰিব যোৱা ক'ৰবাত?
অসমৰ বাহিৰতো মই দুবাৰ গ'লো দুবাৰ অ তিনিবাৰে গ'লো।
ক'ত গলি? আচ্ছা আচ্ছা মুম্বাই। মুম্বাই ক'ত ক'ত কি কি ঘূৰিলি?
মুম্বাই কি কি ঘূৰিলো এইটো ঘূৰিলো শ্বাৰুখানৰ যোনটো ঘৰ আছিল।
হয় হয় আচ্ছা মান্নত মান্নত মান্নত মান্নত গৈছিলি। এ মেৰিন আৰু কিবা হেৰি এ এইটো মেইন ড্ৰাইভ হয়
তাৰপিছত এই যে ব্ৰীজখন আছে ফিল্ম বিলাকৰ শ্বুটিং হয়। ৱলি চিলিং চিলিং সেইখনত গলো। তাৰপিছত হাজি আলি দৰকাৰ গলো তাৰপিছত ত এইটো গণেশ মন্দিৰটো যে আছে কি বুলি কয় সিদ্ধি বিনায়ক
ডাঙৰ সিদ্ধি বিনায়ক গণেশ টেম্পল নেকি। হয় তাতে গৈছা। উ ৰে মইয়ো আৰু
আৰু কি গলো আৰু আৰু এইটো তাজ হোটেল যে আছে তাজ হোটেল গ'লো
তাজ হোটেল আচ্ছা তাজ হোটেল গৈছিলি ভিতৰত সোমোৱা নাই ভিতৰতো সোমাইছ আচ্ছা আচ্ছা আচ্ছা আচ্ছা বাহিৰত। মই ভাবি আছো মুম্বাই যোৱা বহুত ইচ্ছা আছে ত' মই এইটো বছৰে নহয় অহা বছৰ মই এই প্ৰত্যেক বছৰেতে ভাবি থাকো যে এইটো বছৰত যাম ইটো বছৰত যাম বাট নহয়। এ ত এইটো বছৰত মই চেষ্টা কৰিম এইটো বছৰত চাওঁ মোৰ মানে এইটো বছৰ হেৰি এ কিবা এটা হেৰি আছে গুৰুত্বপূৰ্ণ কাম আছে এইটো বছৰ। নহব ত অহা বছৰটোৰ মই যোৱা কাৰনে প্ৰচেষ্টা থাকিব মোৰ।
আৰে বেছি পইচা নালাগে দুই উঠৰ মান হ'লে হৈ যাব আৰু।
ওঠৰ হাজাৰ ওঠৰ হাজাৰ বিশ হাজাৰ ভিতৰত হৈ যাব ন।
পন্ধৰ হাজাৰ বিশ হাজাৰ ভিতৰত তইটো চল জনা সিমান খিনি হৈ যাব চলব চলব জানিলে। পোন্ধহাজাৰ মানতে হৈ যাব ত‌ই যদি চলব নাজান তোৰ। বিশৰ জেগাত ত্ৰিশ চল্লিশ ত্ৰি ম ত্ৰিশ পঁয়ত্ৰিশ গুচি যাব।
হয় হয় অলপ মানে গম পাইছো অলপ। মেনেজ কৰি কিনে নিজৰ কাৰণে অলপ বচাই কিনে তেনেকুৱাকে চলি। চলিলে মানে হৈ যাব আৰু উঠৰ বিশ হাজাৰ ভিতৰত হৈ যাব ন।
উম।
অ তোৰ কিমান মান গৈছিল তেনেকুৱা গৈছিল ন।
মোৰ একবাৰতো বহুত কম গৈছিল একবাৰতো মোৰ কিমান। পোন্ধৰ নাই ষোল্ল হাজাৰ গৈছিল কিন্তু নেক্সট বাৰ মোৰ বহুত গৈছে। নেক্সটবাৰ মোৰ সাতাইছ মান গৈছে।
আচ্ছা তাতে মানে হেৰি কয় ৰুমৰ ভাড়া চা়ৰা বিলাক কেনেকুৱা।
উ মইতো একদম কম দামী ৰুমতে আছিলোঁ ৰুমৰ ভাড়া বিলাক। কেনেকুৱা আৰু আমাৰ গুৱাহাটীৰ নিচিনাই নৰৰ্মেল আৰু ধৰা তাত দুজন গলি এক হেজাৰ মানত। পাই যাবি।
টো ভালে আচোন বেছি কেইজন মান লৈ কিনে গ'লে দুজন তিনিজন থাকিলে এটা ৰুমত। তাৰ মানে খৰচাটো। খৰচাটো কমি যাব আৰু ক'ব গ'লে অ। ত ভালে তাৰ মানে আৰু যোৱাতে হেৰি কিহত গৈছিলোঁ প্লেনত গৈছিলোঁ।
প্লেনত গৈছিলোঁ।
উম আহোতে ট্ৰেনত।
আহ আহোতো ট্ৰেনত।
মই ভাবি আছোঁ। যোৱাতে চাগে প্লেনত যাম আহোতে ট্ৰেইনত আহিম। সেয়া হ'লে কিমান দিন দুদিন তিদিন লাগিব চাগে।
ট্ৰেনত গ'লে তিনদিন লাগিব তিনদিন মানে। দুইদিন ধৰা তোৰ। তিনদিন মানে তিনদিন নহয় আঢ়াই দিন আৰু দুইদিন আৰু হাফ।
আচ্ছা দুই দিনৰ আধা লাগিব ন।
অ মতে ম মোটামুটি তিনিদিন আৰু।
আচ্ছা তাৰ মানে যোৱাতে এদিন তাতে এদিন থাকিম আ আহোতে মানে ভাবিল তিনদিন মানে। ত পাঁচদিন ছয়দিন মান মানে হাজ হাজাৰ গুচি যাব ন। হ'ব চাই লও কি কৰো যোৱাতে প্লেনত আহাতে প্লেনতে কৰিব লাগিব নহ'লে।
অ এতিয়াতো প্লেনত ভাড়া চাৰা বাহিল চাগে।
অ এতিয়াতো অ এতিয়াতো প্লেনৰ ট্ৰেইনৰ ধৰা ভাড়া বাঢ়ি গৈছে। এতিয়া চাগে খোৱা-লোৱাও বাঢ়ি পিছে তই যোৱা বছৰ গৈছিলি ন এইটো বস্তু। বেছি নাবঢ়িও অলপমান বাঢ়িব চাগে।
অ কি বা কমিব পাৰে গম নাপাওঁ মানে।
কৰিব পাৰিব গম নাব আৰু সেইটো সেইটো বাকী। ত' পিছত কথা পাতিম কথা পাতিম আৰু আজিৰ কাৰণে। ক'ব নাজানো আজিৰ কাৰণে হ'ব আৰু পিছত কথা পাতিম। গ ঠিক আছে অ।
এতিয়া কি ভাত খাবি।
উম, এতিয়া এতিয়া ভাত নাখাওঁ দহটা মানত যে এঘাৰটা মানত ভাত খাম। ভাত নাখাওঁ, ভাত নাখাওঁ মানে ৰু কিবা ভাতটো ইচ্ছা যোৱা নাই মোৰ পেটটো কেনেকুৱা লাগি আছে ইচ্ছা নাই চাওঁ কি কৰোঁ। দে, দে ঠিক আছে দে অকে। গুড নাইটো।